হেল্ল'? হেল্ল'।
হেল্ল'?
হেল্ল' কেনে আছা?
ভালে আছো।
কি কৰি আছ চা এতিয়া
নাই এনে বিচনাতে বহি আছো। অ।
আহ। আজি ৰাতি আহাৰ খালা?
নাই অলপ দেৰি লাগিব, বনাই আছে।
অ আজি জুন ভালেই দেৰি হল দিয়া।
উম, অলপ কাম আছিল অলপ, তোমাৰ খালা?
আহ খালো।
উম কিহে দি খালা?
আজি বিশেষ একো নাই দালি, ভাত, কুকুৰাৰ মাংস তোমাৰ লগৰ কি মানে আছে?
নাই আমাৰ ঘৰুৱাখানা।
হা?
ঢেকীয়া, ঢেকীয়া পাত ভাজা আৰু দালি
এয়া শাক, শাক ম শাক চাক খা ভালে।
উম। তোমাৰ কুকুৰাৰ মাংস তোমাৰ কুকুৰাৰ মাংস কি আজি বাজাৰ আছিল নেকি তোমাৰ তাত?
অ বাজাৰত গৈলে অনা হৈছে।
অ।
আগতে আমাৰ এই কুকুৰা পালিছিলে পিছে আৰু সেইবিলাক পালাই নহয়।
উম ঘৰত মানুহ বেছি নাথাকিলে তেতিয়া
উম, ইফালে ইফালে গুচি যায়, অনাই মুস্ক
কোপ‌ চি আৰু বেলেগৰ ঘৰত গলে সেইটো এটা হৈ যায়।
উম, বহুতে চুৰিও কৰে এনেকৈ।
উম। অ পিছে কুকুৰাৰ মাংস তোমাৰ ফেভৰেট খাদ্য ন?
অ হয়। কুকুৰা মাংসটো খাই ভাল লাগে। তোমাৰ কি খাই ভাল লাগে?
মই মাংস খাও কিন্তু পনীৰ ভাল লাগে মোৰ বেছি।
অ বৰিয়া। তুমি ফাষ্ট ফুড খোৱা নে নোখোৱো?
নাই মই ইমান বেছি নাখাওঁ কোনা সপ্তাহত নাইবা মাহত খোৱা হয় এনেকে। তুমি?
হেলডি থাকানো তুমি
হুম
ইমান হেল্ডি থাকা স্বাস্থ্যৰ ফালে ভালে যত নতুন দিছা মইতো দুই একদিন পিছে পিছে খায়ে থাকো
অ বেছি খাওঁ ভাল নহয় এইবোৰ।
ভালতো নহয় কিন্তু এই পিজ্জা বাৰ্গাৰ এইবিলাক খাই ভালে লাগে তাৰ কাৰণে খাওঁ আৰু
হয় জুতি লগা খাদ্য কিন্তু দেহৰ কাৰণে ভাল নহয়।
হে আহ। হয় এইটো মোৰতো আটাইতকে বেছি নুডলছটো খাইহে ভাল লাগে।
পাৰিলে অলপ কমাবা খাবলৈ।
ইমান সহজ নহয় দিয়া অভ্যাস চেঞ্জ কৰা।
উম। তথাপি আজিকালি যি বেমাৰে হয় ওবোৰ ধৰিছে মানুহৰ সেইবোৰ খাই আৰু বেছি হ'ব
হয় নি আজিকালি মোবাইল চবাইলতো বহুত এইবিলাক নিউজ পোৱাই যায়
উম
তুমি স্বাস্থ্যকৰ খাদ্যৰ বিষয়ত কি কি খোৱা? তুমি স্বাস্থ্যকৰ খাদ্যৰ ভিতৰত কি কি খোৱা? তুমিটো বেছি হেলথ কন্চিউৱাছ
বেছিভাগ ঘৰুৱা থলুৱা খাদ্য সেইবোৰে।
উম শাক পাচলি খোৱা তেন্তে
ফল মূল আৰু
আহ ভালে দিয়া
এতিয়া কি ঘোমাবা নে?
চাও লাহে লাহে সোমাম আৰু ৰাতিও বাঢ়ি গৈছে ন।
উম ৰাতি গিতিবি চ নেকি ভাত খোৱাৰ পিছত
নাই টিভি নাচাও টিভিটো বহুত দিন ধৰি নষ্টই হৈ আছে মোবাইলে চাও।
মোবাইল অহাৰ পৰা আজিকালি মানুহে টি ভি চোৱাটো বহুত কমাইছে
হয় দিয়া ইফালে ভাত চাত খোৱাৰ পিছত মবাইলত সেই খোৱাৰে ভিডিঅ বিলাক আহি থাকি স বিলাকে চাই থাকো। তবাৰ ইফালে ৰাতি বাৰটা বজাত খাব মন যায়
উম আমাৰ ও টিভিটো বেয়া হৈ আছে মোবাইলতে যি চাওঁ চাওঁ খ
কি চোৱা মোবাইলত?
এই ইউটিউবত কিবা কিনি ভিডিঅ' আৰু ধৰ গেম চেম খেলা যায়।
আহ
কেইদিন ফুটবল চলি আছে তো ফুটবল মেচ চাওঁ।
উম ফুটবল মই চাই ভালে লাগে
উম
অ ফুটবল ম তে মনত পৰিলে সিদিনাখন এটা ভিডিঅ' চালো তাতে এটা ফুটবলৰ আকাৰৰ এটা কেক বনাইছিলে ইমান সোৱাদ লগা যেন লাগিলে এইটো চাই।
হম। তুমি কেক বনাবা। জানা নাই নাই?
জানো অলপ চলপ কিন্তু সিমান প্ৰশিক্ষণ লোৱা মানুহৰ দৰে সিমান ব হৈছে ভাল নহয়।
উম উ নিজে শিকিছ নে অনলাইনপ।
ফাৰ্ষ্ট ফাৰ্ষ্ট নিজে শিকিছিলো কিন্তু এতিয়া অলপ অনলাইনত চাই চাই তাৰে পৰা ভালকে আৰু শিকিব পাৰি।।
উ কোনো প্ৰশিক্ষণটো লোৱা নাই ন।।
নাই লোৱা।
উম আজিকালি মানে বহুত হেনকা ওলাগিছে যে কেক কেনেকে বনাই সেইবোৰৰ শিকায়।
শিকায় কালি এ এ তাৰে বাতৰি আগত তাতে দিছিলে যে প্ৰশিক্ষন উম তাতে হৈ আছে এক ঠাইত কিন্তু তাতে ফিজটে যে পাঁচ হাজাৰ টকা ইমান দেৰি কৰাতকৈ মই অনলাইনত।। লোৱাটোৱে ভাল।।
উম হয় কিন্তু ভালকে কৰিলে কৰিব পাৰি পাৰি।।
অঁ পাৰি কিন্তু ইমান পইচা ৱেষ্ট কৰাৰ কাৰণেও নাই ন কাৰণ এইটো মই হবি হিচাপে ৰাখিছো
উম এইবাৰ মই ভাবিছো।।
অ কি কলা?
এইবাৰ ময়ো ভাবিছোঁ দুৰ্গা পূজাত এটা হোটেল টাইপ দোকানেই দিওঁ নেকি।
ভা বঢ়িয়া আই দিয়া কি কি ৰাখিবা তাতে
এই ঘৰুৱা খানাবোৰ ধৰ ঢেকীয়া ভাজা কলমৌ এইবোৰ তাৰপিছত লাই শাক'-
শাক চাকতেৰ খাব ন
উম নাই যত পূজা স্থলী পূজাস্থলী তাতে নহয় মানে হোটেল নিচিনাকে স্থায়ীভাৱে
অঁ তাতকে কাম কৰিব পাৰা তাই লগ ফ ফুটো ৰাখিব পাৰা এক চাইডেহেঁতে ময়ে যাই খাব যাম
হয় সেইটোও থাকিব কিন্তু মানে মেইন আকৰ্ষণটো ধৰ এ খথলুৱা খাদ্য হব কাৰণ মানে এনেকুৱা নহয় যে এইখিনি টাইমৰ কাৰণে চলিব। মানে স্থায়ী ভাৱে দিব বিচাৰিছো। কেইজনমান আমি লগৰ মিলি।
অ পিছে এইবিলাক তুমি বনাব জানানে?
উম আহ মই কেইটামান জানো আৰু বাকী আমিতো মইতো একেলাই নিদিওঁ ন আমি দুই তিনজন মিলি দিম চ চ সকললে সেনেকে আহ লাগি ভাগি কৰিম।
উম তেন্তে ভালে হ'ব।
উম।
কিন্তু মইতো যাই তোমাৰ ফাষ্ট ফুডে খাবলৈ যাম। ডিচকাউণ্ট দিব নে নাই?
হব আহিবা। কিন্তু ডিছকাউন্ট বেছি কিন্তু। থলুৱা খাদ্যতহে থাকিব।
হে মোৰ কাৰণে আকৌ এই ফাষ্ট ফুড বিলাকতো দি দিয়া। ফাষ্ট ফুড বিলাকত দিলে কিন্তু আকৌ বহুত মানুহ আহিব বিশে বিশেষকে বাচ্ছাবোৰ।
উম।
কাৰণ আজিকালি বাচ্ছা মোৰ বেছি থলুৱা খাদ্য খাব নিবিচাৰে, ফাষ্ট ফুডে লাগে সকলোৰে।
উম।
পিছে তোমাৰটো আমি হা?
সেইটোৱে চলি আহিছে।
উম, পিছে তোমাৰ হোটেলটো কি আমিষ হ'বনে নিৰামিষ?
দুৰুটাই থাকিব কাৰণ আমিষ বহুতে নিৰামিষ নাথাকে ন।
তেনে দেখোন আৰু বহুত ঝঞ্জাত হব।
কিয়?
ইফালে আমিষৰ লগতো নিৰামিষ লগাব নোৱাৰি ন।
নাই আমি মানে কি দুটা ছেপাৰেট কৰি বনাব বুলি ভাবিছো। এঠাইত আমিষ, এঠাইত নিৰামিষ।
ভালে আইদিয়া তেন্তে, সকলো মানুহে খাব পাৰিব।
উম।
তুমি আহিবানে নাই আমাৰফালে দুৰ্গা পূজা চাব?
যাম বাৰু কিন্তু তাৰ আগে আগে কিন্তু মোক কিন্তু ট্ৰাইলৰ বাবে খুৱাব লাগিব বনাই।
হ'ব হব আহিবা।
পিছে তুমিও কি এতিয়া শুবলৈ লোৱা নেকি?
নাই ভাতে খোৱা নাই ন, ভাত খাব লাগিব।
অ তোমালোকৰ কি বনাই আছে? পাহৰিলোঁয়ে?
এই দালি আৰু হেৰি কলমৌ শাক ভজা।
অহ।
আজিকালি কণীও বেছি খালি গৰম যি দিছে গা বেয়াই কৰে।
উম। ভাত খাই অলপ সোমাই, ৰখি তাৰ পাছত সোমাই পৰিম শুবলৈ।
উম ৰাতি কেইটালৈকে মোবাইল চোৱাতে?
নাই বেছি মোবাইল নাচো মই, তাত খাই অলপ পিছতে সোমাই পৰিম। সন্ধিয়া, দছটা মানত। সোমাওঁ আমি।
ইমান সোনকালে সোমোৱা।
উম।
মোৰতো এইফালে বাৰটাই বাজিব ধৰে চাগে।
এতিয়াতো নটা বাজিল।
উম, মাৰ সোমাব হ'ল অলপ চলপ দেৰি আছে কিন্তু আজি সোনকালে ঘুমটো পাৰি আছে।
উম। দে তেতিয়া হলে।
অ খোৱা এনেই‌ বনোৱা হলেই নেকি?
অ মাতি আছে মানে।
অ দিয়া তেন্তে যোৱা ৰাখো তেন্তে।
অ ন
অ দে।